হেল্ল' কি খবৰ?
মোৰ ভাল তোমাৰ তোমাৰ কি খবৰ অহ স কি কি অহ, হেৰি হা অ', মানে ক কাঁহ উঠি যায় বোলো কি বাৰ
অ', অ', আচ্ছা, আচ্ছা আচ এতিয়া আমি বল এই আমি
ফেঞ্চিক ফেঞ্চি বজাৰ
ফেঞ্চি বজাৰ আমাৰ ডাঙৰ ফেঞ্চি বজাৰ যে
এই এইখন হেৰি ক'ব আছে ভৰালৰ মুখ নেকি অ
যাই ভাল পোৱা নে
অ অ অ অ যাই ভাল পাওঁ বস্তুখিনি উ উঠাই আনিব মন যায় কিন্তু দুৰ্ভাগ্য ক্ৰমে পইচা নাথাকে
অ একদম কিন্তু ভাল লাগে ন বস্তুবোৰ তাতে মানে ভাল ৰেটত পাইজায় ন
কি কি
বস্তুবোৰ ভাল মানে হেৰিত পাই যায় আৰু মানে কম দামেও পাই যায় ভাল ভাল অ তাকে আৰু তাকতে কাণফুলি পায় খাৰু পায় আৰু ধুনীয়া ধুনীয়া মোবাইল কবৰো পায় ন
মোৰ মোবাইল কভাৰটো তাৰ পৰাই লৈছো মই যোৱাকালি যোৱাকালি অ যোৱাকালি
অ অ কি কালাৰ
অ কালাৰ হেৰি ব্লু পিংক গ্ৰীন এ এই মিক্স কালাৰ
অ মেছছিলান তোম
অ এই কিবা ডিজাইনৰ কিব নাজানো মই কিবা এইটো
ডিজাইনটো কেনেকুৱা কিবা পটা নে এনে থাকা নেকি
নহয় এই হেৰি ডিজাইনটো এই পাথৰ পাথৰ এই মাৰ্বল থকা অ
কেনেকে কেনেকে দেখাবে মই এই যে হেৰি এই
মীয়াৰ চেল্ফি উঠি কিনে দিবা চোন মোক ফটো
হম
এ
কমছেি হয়
অ আচ্ছা কি খ বাকী কোৱা আৰু ফেনচিভ কি কি চাইছা নতুন বস্তু তুমি ফেঞ্চি গৈছিলা ন তাতে নতুন ন তোৰ বস্তু আৰু কি কি চাইছা
নতুন বস্তু মানে হেৰি কি বুলি কৈ এতিয়া মই হেৰি মাহঁতৰ লগতহে গৈ ছো যে চাব নোৱাৰিলো
অ ত তাতেও কিন্তু বহুত ফাষ্ট ফুডৰ দোকান বহে ন সৰু
অ বহুত বহে খাব মন যায় কিন্তু কি কৰিব আৰু নিদিয়ে নখাব
অ তাতে পোচকাৰে দাম কিমান আশী টকা অ আশী আনা ফৰ্টি ৰুপিচত আঠটা ফুচকা দিয়ে
তিৰিপিক আ চল্লিশ টকাত আটা আমি এই গ গুৱাহাটী গলে যে বিশ টকা আতা খাই আহো।
আ
কি কবাৰ বস্তুৰ দাম একেবাৰে গ্ৰাফ গ্ৰাফডাল হাই হৈ দিছে।
অ, তাকে আৰু ত মানে বস্তুবোৰ চাইদ মানে ফুৰান নামত মানে চ ভাল লাগে আৰু ন ঘূৰি থাক বস্তু চাই থাক। ভাল ন অ মোৰতো বেছিকে কি ভাল লাগে তাৰে কান। পুলি ঝুমকা খাৰু এইবোৰ চাই ভাল লাগে।
অ মই কালি ভাবিলো লিপ গ্ল'ভছ এটা লওঁ,
উম উম
চে হেৰি হিম,
কিমান দাম,
দুশ টকা,
অ মানে কেনেকুৱা কালাৰিং নে এনে নৰমেল।
নৰ্মেল নৰ্মেল লিপ গ্লভ যোনটো বুলি কয় কালাৰিং নহয়।
অ অ মোৰ কালাৰিং টো ভাল লাগে এইটো পিংক কালাৰ যে হৈ থাকে।
অ,
সেইটো।
অ এই ইটো বোলো ল এতিয়া মোৰ মতে নচলে ন। এতিয়া, পইচা দিয়াৰ পইচা যোনটো মানুহে দিয়ে সেইটো মানুহে কলে নাই মই নলো এইটো। সেইকাৰণে লোৱা নহল আৰু
অ' অ' এনেই তুমি ফেঞ্চি পৰা আৰু কি - কি কিনিছা?
হা?
ফ্ৰঞ্চ পৰা।
ফেঞ্চিৰ পৰা মই যোৱাকালি হাফ পেন্ট কিনিলো আৰু।